নমস্কাৰ নমস্কাৰ ডাঙৰীয়া
কি কৰি আছে
অ এই এনেই যে অ অকমান মানে বাহিৰত গৈছিলো আহ আহিলো অ সেই আহি ভাবিলোঁ আপোনাক কল কৰোঁ এটা মানে আৰু ফোন কৰোঁ এটা ফোন কৰিলোঁ আপুনি কি কৰিছে
ময়ো বাহিৰতে গৈছিলো বাহিৰত
আচ্ছা বাৰু অ মই মানে এটা প্লেনিং মানে মোৰ এটা মানে আগত এটা ভ্ৰমণৰ প্লেনিং আছে আহ ঘূৰিব যাম মানে আহ বাৰু আপুনি আহ মানে শ্বিলঙৰ চাইডত গৈছে নেকি শ্বিলঙৰ ফালে
শ্বিলঙৰ ফালে
হয়
শ্বিলঙৰ ফালে হয় গৈছিলো এবাৰ
এবাৰ গৈছিলে আচ্ছা মানে মেঘালয়ৰ ফালে
মেঘালয়ৰ ফালে হয়
হয় হয় মেঘালয়ৰ ফালে
হয় গৈছিলো
আহ আচ্ছা আহ ক'ত গৈছিলে মেঘালয়ৰ ফালে
মেঘালয় আপোনাৰ শ্বিলঙে গৈছিলো
আচ্ছা শ্বিলঙৰ মানে শ্বিলং টাউনত গৈছিলে
হয়
অ আচ্ছা আচ্ছা
তাতে আপোনাৰ মানে ভালে লাগে তাতে তাতে আপুনি এ ভাল ভাল চ চিনাৰি দেখা পাব
হম হুম হুম নেচাৰ টো তাতে আছে মানে হয় নেচাৰ নেচাৰৰ মানে যিটো যিমান যি আপুনি দেখিব খোজে মানে ক'ব গ'লে এইটো তাতেই আছে
হয় নেচাৰৰ এইটো দাঁতি আছে প্ৰকৃতি আপুনি ভাল ভাল দেখা পাব
আহ
অ কি সুধিছে
মই সুধিছো যে প্ৰাকৃতিৰ প্ৰাকৃতিৰ অসমৰ প্ৰাকৃতিৰ যিমান ভাল ভাল বস্তু আছে দাত
উম হম হম হ হয় হয় সেইকাৰণে মানে এটা ট্ৰিপ মানে এনে এইবাৰ মানেৰি ফুৰিব যাব খুজিছো
কেতিয়া যাব
অঁ যাম মানে জুলাইত যাম জুলাইৰ ফাৰ্ষ্ট মানে প্ৰথম সপ্তাহতে যাম অ মানে প্লেনিং কৰিছো আহ এতিয়া মানে মানে এতিয়া অকলেতো যোৱা নাযায় এতিয়া দুই তিনিজন দুই তিনিজন দুই তিনিজন মানে মিলি একেলগে গ'লে ভাল লাগে ন তেতিয়া মানে ফূৰ্তি কৰাৰ বেছি বেছি এনজয় কৰিব পাৰি তেতিয়া
হয় সেইটো হয় হয় এই এ চাৰি পাঁচটা মিলি কেনে একেলগতে ক কথাৰব তৰা কৰি কেনে
হয় হয়। আৰু একেলগে চব গ'লে ভাল ভালো লাগে আৰু মানে তেতিয়া মানে একেলগে থাকিলে এটা সাহসো থাকে ন'।
অ', আৰু মানে বেছি ভাল হয় নিজৰ মানে ঠি মেলি লৈ যোৱাাতটো মানে দেউতা, মা এইবিলাক লৈ যোৱাটো মানে বেছি ভাল হয়।
হয়।
এনে আপুনি কি ফ্ৰেণ্ড লৈ যাব নে দেউতা, মা?
অ', মাক ন এইবাৰ ভাবিছো মই যি প্ৰথম বাৰ জাম মই আগত যোৱা নাই যদিও ব মানে মোক যাব গৈছে মোৰ সৰু ভাইটি গৈছে কিন্তু মইয়ে যোৱা নাই ত' এইবাৰ মই মানে যাম এইবাৰ মোৰ এটা এজন ফ্ৰেণ্ড আছে চ' তেখেতৰ লগতে যাম আমি দুজনে যাম বাৰু মোৰ ইমান এ মানে বন্ধু বান্ধৱ ইমান এটা নাই আৰু ত আমি ভাবিছো দুজনে যাম সেইকাৰণে মানে আপোনাক সুধিব অকলল কৰিলেো উম
নাই ঠিকে আছে, এনে আপুনি যাব যাই কিনে তাতেতো থাকিব আপুনি।
উ হয়, কেইদিনমানতো থাকিম।
জাৰ্ণিটো ভাল হ'ব তেতিয়া
উম আহ অ', কমচে কম দহ দিন মানত এটা মানে ট্ৰিপ প্লেন কৰিছো মানে ঘ চাৰিওালে জেগাবোৰ চাম ছ' সেইটোৱে ভাবিছোঁ আৰু এদিনত দুদিনতো ঘূৰি অহা নাযাব ন'
এনেই আপুনি আৰু মানে ক ক'ত মানে জাৰ্ণি কৰিলে।
মই গৈছোঁ এইফালে গৈছিলোঁ মই উ হাওৰা কলকাতালৈকে আৰু এই এইফালে গৈছো মই আমাৰ অ', আছামৰ এইফালে গৈছো এইফালে গৈছিলোঁ মই শিলচৰলৈকে আৰু অ', ত আপুনি?
মই মই গৈছো এইপিনে উ বিহাৰত গৈছিলো বিহাৰ আপোনাৰ হয় বিহাৰৰ ৰাজধানী পাটনা আছিল পাটনাত গৈছিলো আৰু এতিয়া অসমত মই গৈছোঁ আপোনাৰ ইয়ত গৈছিলো বৰপেটা
আচ্ছা বৰপেটা, বৰপেটাটো আপোনাৰ ঘৰে হয়।
হয় বৰপেটা ঘৰো হয়। তাকোতো জাৰ্ণি আৰু বৰপেটা ঘৰ হয় কিন্তু বৰপেটা ৰোডত গৈছিলো মই।
বৰপেটা ৰোডত গৈছিল।
হয় আৰু তে তেজপুৰত গৈছিলো মই
উম উম উম। আৰু মানে অসমৰ ভিতৰত ক'ত ক'ত আপুনি ঘূৰিছে? বৰপেটা হৈ গ'ল, তেজপুৰ হৈ গ'ল
আৰু নলবাৰীত গৈছিলো বৰপেটা তেজপুৰ আৰু নলবাৰীত। নলবাৰী মানে মোৰ মোৰ মানে উ ফ্ৰেণ্ড থাকে ফ্ৰেণ্ডৰ ঘৰত গৈছিলো মানে মোক ইনভাইট কৰিছিল
অ', আচ্ছা, উ উ উ। ভালেই হৈছে আপুনি তেতিয়াহ'লে মানে আপাৰ আমাৰ যিটো আপাৰ অসম আছে ন আপাৰ আসামত আপাৰ আসামত ক'ত গৈছে
আপাৰ আসাম
আপাৰ আছামৰ ভিতৰত
আপাৰ আছামটো আপাৰ আছামত এনেইতো ঘৰতে থাকো এনে কত মানে যোৱা নহয়
যোৱা হোৱা নাই মানে তেনেকুৱা সুযোগ মিলে মানে সুবিধা হোৱা নাই নাই ন', সেইটোয়ে উম।
মানে ফ্ৰেণ্ডো সেনেকুৱা পোৱা নাই আৰু অকলে অকলে যাব
হয়, ভাল নালাগে অকলেতো ক'তো মানে মানে এতিয়া ভ্ৰমণ বত আপুনি যাব জাৰ্ণিত যাব আপুনি ক'ত যাব অকলে যোৱা নাযায়?
অকলে যোৱা নাযায়। মই ভা ভাবিছো এইটো কা কামাখ্যাত যাম বুলি ভাবিছো
উম হম আু অু আ্বুবচিমেলা
ফ্ৰেণ্ডৰ লগত যাম বুলি ভাবিছো এতিয়া মানে কৈছে ফ্ৰেণ্ড মানে জুলাইত গৈছে যাব বুলি
অ
মানে জুলাইতো তাৰ মানে মোৰ চলি আছে ন টিউছনো মানে নাথাকে তেতিয়া
আচ্ছা
হয়
মানে আপুনি টিউচন পঢ়ায় নে আপুনি নিজে পঢ়ে
টিউচন মই পঢ়া মই
অ টিউচন পঢ়ুৱা তুমি
অ কাৰণ আপোনাৰ এইটো ক্লাছ ওৱানৰ পৰা ফাইভৰ লৈকে পঢ়া
অ আচ্ছা আচ্ছা আচছা ক্লাছ ৱানৰ পৰা ফাইভলৈেংলিছ মডিয়াম
হয় ইংলিছ মিডিয়াম
ইংলিছ মিডিয়াম পঢ়াই ভালে আপুনি মানে এটা এট পৰে ন দুটা
এটাই এটাই ক
এটাই পঢ়াই ভালেে ভালে এইটো আপোনাৰ যিটো মানে আপোনাৰ উম প্ৰশিক্ষণ দি আছে এইটো বহুতে ভাল লাগিল শুনিম আৰু মানে আপুনি টিচিঙৰ মানে ক্ষেত্ৰত যে আপুনি মানে এতিয়া কিবা মানে ৰুচি আছে ন আপোনাৰ সেইকাৰণে এতিয়া আপুনি মানে কৰি আছে সেইটো সেইটোতে কাম কৰি আছে ভালে লাগিল বহুত মানে কম বয়সৰ পৰাই
হয় ধন্যবাদ
হয় ভাল লাগিল আৰু মানে অ মই ভাবোঁ যে মানে এতিয়া আপুনি যিহেতু ক্লাছ ওৱানৰ পৰা ফাইভলৈকে পঢ়াই আছে ছে সৰু সৰুৰু ছাত্ৰ ছাত্ৰীক আৰু তাতে বহুত ধৈৰ্যয়ও লাগে জানো
হয় চ নাগে এনেই মানে ধৈৰ্য এতিয়া মানেৈ সহ্য কৰিব লাগিব এতিয়া আৰু মানে কৰো আৰু বুজিও নাপায় এতিয়া উম মানে সেনেকুৱাই মানে পঢ়াও আৰু মানে ধৰক এ বি চিটি ওৱান ত' সেইবিলাকে মানে চলি থাকে ন ওৱানৰ পৰা ফাইভৰ লকে
অহ', অহ'। আৰু কিমান মানে বছৰ হ'ল না, কি মানে কিমান দিন হ'ল আপুনি পঢ়াই আছে যে।
পৰা মোৰ উম, তিনিমাহ হৈছে।
তিনিমাহ উম, তাৰে পৰা আপোনাৰ এটা মানে কিবা এটাতো আহে ন। তেতিয়া আপোনাৰ ব উম, মাহৰ শেষত কিবা এটা আহে।
ঘৰতে থাকো বহি এ তাৰ বিনিময়ত মই এক ঘন্টাই মানে টিউচন পঢ়ালো, ক্লাছ কৰিলোঁ, তাৰ পৰা মই মানে মোৰো এটা এক্সপিৰিয়েঞ্চ আহিল কিবা এটা
হয় সেইটোৱেইেতো বহুত ভাল কৰি আছে মোৰতো শুনি বহুত ভাল লাগিছে এইটো কথা মই মোৰ নিজৰ ভাইটিকো কৈছো কিন্তু উম কৈও মানে লাভ হোৱা নাই যেন সি এতিয়াও হয় সি এতিয়াও মানে পঢ়িয়ে আছে বাৰু তাৰপ তাৰ গ্ৰজন বি এ কমপ্লিট হ'ল যোৱা বছৰত যোৱা বছৰত হয় যোৱা বছ কমপ্লিট হ'ল
হয়।
অহ', অহ', অহ' এতিয়া মানে ইউ পি এছ চিৰ সেই, অহ, অহ। মানে প্ৰিপাৰেচন কৰি আছে ইউ পি চিৰ কাৰণে।
হয় মইও ভাবিছোঁ এক্জাম মানো, ইউ পি আৰই এক্জাম দিয়াৰ কাম আৰম্ভ কৰিম। যাম। ভাবিছোঁ এ পি আৰই একজাম দিম বুলি ভাবিছোঁ মানে আহিব ন এতিয়ালৈকে আহা নাই।
অহ' আহিলেতো আহিলে এইবোৰ খবৰ লৈ থাকিবা।
অহ' খবৰ লৈয়ে থাকো। আহিলে মানে এপ্লাই কৰিম আহিলে।
হয়। আপডেটবোৰ লৈ থাকিবা আজিকালিতটো ইন্টাৰনেট আছে চবেই এতিয়াতো হাততে দেখাই আহি যায় মানে অহ, লগে লগে যদি কিবা মানে আপডেট আহে ন।
হয়।
আৰু অহ, তোমাৰ অহ বৰ্তমান